হেল্ল' আহ কি কৰিছা।
এ এনেই বহি আছো।
ভাত বনালা।
আহ আহ। ভাত বনালো বহি আছো মানে। ধৰে এই উ চাদৰৰ গোঠনি আছিল। এ বহি বহি কৰি আছো আৰু।
অঁ।
হা, কি হৈছে। হেল্ল'! হেল্ল'! হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল' হেল্ল'। হেল্ল'! হেল্ল'! চাউণ্ডটো অহা নাই কিহৰ কাৰণে। হেল্ল'! হেল্ল' হেল্ল'! হেল্ল'!
হেল্ল'।
অ অ আহিছে হেল্ল'।
আইছে অ অ অ নেটৱৰ্কৰ অ কোৱা কোৱা। নেটৱৰ্কৰ প্ৰব্লেম চলি আছে। সেই কাৰণে তোমাৰ কথাটো সেইকাৰণে তোমাৰ কথাটো মই বুজি পোৱা নাই কি কৈ আছা।
ভালকৈ অহা নাই।
অ গুঠনিতো গোঠা হ'ল নেকি? অ নাই এতিয়া ঠিকে আছে। মই উঠি আছা অ ভাত বনাবানা কেতিয়া?
ভাত বন বনাই উঠিলো, অ ভাত বনাই উঠিলো।
অ ভাত বনাই উঠিলা, কি বনালা?
এই তাৰমানে এই বনালো। নিৰামিষ না নিৰামিষ খাই আছো। চয়াবিন চব্জি বনালো আৰু দালি এখন বনালো। আৰু এখন ভাজি বনালো।
অ ভালেই তেতিয়া আৰু অ ঠিকে আছে, ভালে সেনেকুৱাকেও খাব লাগে মাজে সময়ে।
অহ অহ অহ। অকমান ফেনৰ পৰা অকমান দূৰত যা আপোনাৰ ওপৰত ফেন আছে নেকি?
আহ অ সেইকাৰণে অ মই ফেনটো বন্ধ কৰি দিওঁ ৰবা।
নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে হ'ব পাৰে মোৰো ফেন চলি আছে।
নেটৱৰ্কৰ প্ৰব্লেম।
প্ৰব্লেম আহ ৰাতি হ'লে বেছিকে হয় দেখোন।
এতিয়া আৰু ৰাতি আৰ ভাত মই- বনাইছো এতিয়া আৰু অলপমান ঠাণ্ডা হ'ব দিছো। ঠাণ্ডা হলে আৰু খাম আৰু গৰম ৰ কথা অলপ লাহে লাহে খাওঁ আৰু সেইটোয়ে আৰু।
অঁ
বাকি আৰু, ক-ত আৰু যোৱা নাই আৰু এইখিনি সময়ত আৰু ঘৰতে বহি আছো। ভাবিলো কথা পাতো অলপমান দুই চাৰিটা এনেকেই আৰু।
অঁ বাহিৰত ক'তো নাযায় নেকি? কি এনে ফুৰ-ব চুৰ-ব নাযায়?
ফুৰিব এনেই যাওঁ, নোযোৱা নহয়, কিন্তু আৰু এতিয়া আৰু। যোৱা নাই আৰু আজিৰ কাৰ আজিৰ দিনটোত যোৱা নাই। ফুৰিবৰ কাৰণে অইন অইন সময়ত যোৱা যায়।
অ, মাজে-মাজে ফুৰিব যাবা লাগে। তেতিয়া তেতিয়াহ'লে মন চনো ভাল লাগে, দেহাটোও ভালে থাকে। কিমান আৰু ঘৰত থাকিব।
অ
ঘৰত থাকিলেওতো বেছি ভাল নালাগে।
উ আজি আৰু তাৰ মানে উ অ আন্দোলা বিলাখান গুচালো যে, অলপ শৰীৰটো অলপমান মানে বেয়া লাগি আছে। বহুত পৰিশ্ৰম হল যে এইকাৰণ, অহ মানে আমদ কিনা আ অম্বুবাচীত মানে ঘৰ দুৱাৰ বিলাক অলপমান পৰিষ্কাৰ পৰি্ছন্নতা কৰিব লাগে যে। এ সেইটোৰ কাৰণত অলপ মান আজি কৰা হ'ল। অ পৰিষ্কাৰ হৈ থাকিলে পৰিষ্কাৰ কৰিলে ভাল লাগে আৰু। সেইকাৰণে আজি অলপ।
কৰিমহে
তাতো অলপ বেয়া লাগি আছে মানে, যেন ফুৰিবৰ মন যোৱা নাই, যেন বহি থাকিম বা টোপনি মাৰিম, এ এনেকুৱা এটা মন যাই আছে আৰু।
এইটো মানে শক্তিটো মানে কবি যায় নহয়।
অ' এটা এনাৰ্জি কমি যায়। সেইবিলা খান গুচালে দঙা পাৰা
খাব লাগে নিমখ, চেনি পানী। মাজে মাজে সে খাই থাকিব লাগে।
নহয় কেতিয়াবা খাম মনত পৰিলে খা যায়। কিন্
এনেও মানুহৰ এনাৰ্জি টো এনেক কমিয়ে গৈছে, আগৰ নিচিনা এনাৰ্জি নাই। এতিয়া মানুহে অকণমান কাম- কৰিলে ভাগৰ লাগে।
আহ
আমি মানুহ বিলাক কিবা দুৰ্বল হৈ গৈছে। মানে শক্তি বোলা নাইে মানুহৰ। কি শক্তিনো কি থাকিব ভাল খাদ্য নাই। ভেজাল খাদ্য, ভেজাল খাদ্য বিলাক খাই খাই মানুহ বিলাকৰ অ'।
সাৰৰ ওপৰত। তে আধা যদি সাৰ থাকে আৰু আধা বেয়া অ চব চব বস্তুয়ে মাছটো খাম মাছটোতো আছে সেনেকুৱা।
শক্তি একদম নাই মানুহ বিলাকৰ ভাল নালাগে। লাগে গা অ। আৰু এতিয়া গল গৰমৰ দিনত আৰু ফেন বিলাক চলি থাকে। ফেনৰ - ফেনৰ শক্তিটো লৈ যায়। ৰাতিপুৱা উঠি - উঠিলেতো গা চা আৰুই বেয়া লাগে।
অ কাম কৰিবৰ কাৰণে মনে নাযায়।
মন নাযায়, অকমান খোজ কাঢ়বা গ'লে ভাল লাগে।
উম। অলপ সময় যদি টাইম লয় যে আৰু কাম কৰিব পাৰিম আৰু তেতিয়াহে। লাহে লাহে
অ' উপায়ও নাই না তেনেকে কৰি থাকব লাগব।
উম।
এই কৰি থাকিব লাগিব সেনেকা খাই থাকিব লাগিব, সেনেকা চলি থাকিব। বনাব নোৱাৰো
অহ।
উপাইতো নাই।
উম শক্তি বোলা বস্তুটো হ'বা লাগিলি, কিহৰ?
নাই মেঘৰ গৰ্জনী মাৰি আছে। বৰ ষুণ দিব নেকি। এনেই বহুত ঠাইত এনে বৰষুণ হৈ আছে নহয়।
অ' অ' সেইকাৰণে অলপমান, উম। অৰুণাচলতো বহুতে বৰষু ষুন হৈ আছে, আমাৰ ইয়াতো অলপ হলে ভাল হ'ব। উম।
অ আৰু এনেকুৱা বত ত কৰিলে প্ৰেছাৰ উঠাৰ কাৰণেও ভয়
অ' সেইটো হয় প্ৰেছাৰৰ মানুৰ বহুতে বেয়া। পেছাৰ মোৰ এ হাই প্ৰেচাৰ নাহয় ল' প্ৰেছাৰ একে কথা হাই ল' হলেও ব তাৰ বেয়া হ'লে, বেয়া লাগে। একে-একে খাব নালাগে অ', মোৰ ল' প্ৰেচাৰ ল' গাত টো দুৰ্বল লাগে, আহ হলে সেইকাৰণে অলপ মান মানে মনটো অস্থিৰ অস্থিৰ ভাৱ হয়। দুৰ্বলৰ কাৰণে অলপ অস্থিৰ অস্থিৰ। অ, যেন কৰিবৰ ইচ্ছা নাযায়, নকৰিলেও নহয়।
চব মানুহৰে হৈছে চব মানুহে কয়, মানে শক্তি নাই কাম কৰব ইচ্ছা নাযায়।
আহ।
আগৰ মানুহ বিলাকে বেছিকে কাম কৰিছিল না, এতিয়া মানুহতো কামে নাই।
নাই নাই এই আগৰ বিলাখানে ভাল আছিল সিহঁতে উম, খেতি বাতি কৰিছিল।
খেতি বাতি কৰিছিল, এই ৰ'দত আগত এতিয়াতো ৰ'দতো সহ্য কৰবাই নোৱাৰোঁ। ফেনৰ তলতে থাকবা লাগে। আগতে সেই ৰ'দত কিমান ৰ'দ চোকা ৰ'দত এই ভুই ৰুবা যায়। এ সেইবিলাকে শক্তি আহৰণ কৰে।
অহ সূৰ্যৰ তাপটোৰ কাৰণে বল আহে উম।
আৰু এইবিলাক কি বোকা চাউল এইবিলাক খায়।
অহ।
যি পাই, এতিয়া মানুহ কি খাব পাইছে, একো খাব পোৱা নাই! বিছ
সেইবিলাকে খাই আৰু শাল - শাল লগাইছ ছিল, শালৰ শাল সেই অ' এইটো মাকো কি মাৰোতে কি ধুনীয়া হাতৰ ব্যায়াম
অ অ সেইটো এটা মেইন
কৰি অ ব্যায়াম সেইবিলাক আগতে এইবিলাক কাম বিয়ামৰ নিচিনা আছিল। ভুই ৰোৱাটো এটা ব্যায়ামৰ দৰে আছিল ভুই ৰোওতে মাটি খজ লাগে মাটিৰ গেছতো দেহাটোত সোমাই তেতিয়া ভাল লাগে ৰ'দৰ ৰদ স্মিটো গাটোত পৰে সেটো সদায় শক্তি পায় অহ। এ সেইবিলাক কাম নাই কাৰণে আজি এনো আগতে মাটিৰ ঘৰ আছিল ঘৰ মুচবা লাগিছিল মাটি খচি আছিল এতিয়া অকল পকী ঘৰ। মাটি খজব পাও না কি?
নাই মাটি খচবাৰ সময় হেৰিয়ে নাই চব পাকি। এ মাটি বিচাৰ্বা লাগ্লি দূৰত যাবা লাগিল।
ঘৰ চৰ মুচা, মাটিৰ ঘৰ মুচা এইবিলাক কি ভাল লাগিছিল।
অ আগৰ দিন বিলাখানৰ নিচিনা নাই।
নাই সেইকাৰণেতো আগতে বেমাৰ আজাৰো নাছিল ইমান।
অহ। আজিকালি মানুহে যিমানে এ সেইটো আজিকালি মানুহে যিমান
আজিকালি আৰু কি নিজেও কাম নকৰে আজিকালি বেলেগৰ বেলেগৰ দ্বাৰা কাম কৰায় নিজেও কামটো নকৰে সেইকাৰণে মানুহবিলাক এলেহুৱা হৈ গৈছে।
এলেহুৱা আৰু বেমাৰী হৈছি।
বেমাৰ বেমাৰী হৈছি আগত ধৰ আজিকালি নিজক নিজয়ে ব্যস্ত। মোবাইল টো লব নিজৰ বিছনাখনতে পৰি কিনে টাইম টো পাছ
অহ অহ অহ অহ।
আগতে ধৰ এইঘৰে এইঘৰে মানুহ ফুৰিব গৈছিল।
উম অলপ নাজানা কথাও মানুহে গম পাইছিল।
অ আগতে ভাল আছ গ'ল আমি এ আগতে এনেকুৱা আছিলো ঘৰত মানে থকাই নাছিলো। ওচৰৰ মানুহ ঘৰৰ তাত গৈছিলো গধূলি সময় হলে কথা বতৰাই ভাল লাগিছিল। বা আমাৰ তাতো আহিছিল। তেনেকুৱা কিবা ভাল লাগিছিল হেইটো নাই এতিয়া মানে নিজৰ ঘৰতে মানে অকলে অকলে পৰি থাকা। মোবাইলটো চাই মোবাইলটোৰ বাহিৰতো আৰু বেলেগ না মানুহ কথা বাতৰাটো নায়েই চবেই মোবাইলক লৈ ব্যস্ত
উম।
আগতে ভাল আগতে ধৰ বৃহস্পতিবাৰ আমাৰ আগতে মায়ে বৃহস্পতিবাৰ আছে ছিল প্ৰসাদ দিছিল ওচৰৰ মানুহ বিলাক খাব আহিছিল। প্ৰত্যেক বিৰাস্পতিবাৰে আমাৰ অহ ওচৰৰ আৰু বয়সস্থ তিৰতাবিলাকো আছিল। আমাক ভিতৰত বহিবই নালাগে বাহিৰতে ৰাস্তাত ৰাস্তাৰ ওচৰতে ধুনীয়াকে বহিছিল মানুহবিলাক। তেতিয়া মন চনো ভাল লাগিছিল ধৰ বিপদ আপদে হ'লি মানুহ বিলাককো পাইছিলো এতিয়াতো এটা মানুহে নেপাওঁ। অ নাই আগতে মিলা প্ৰিতিটো আছিল বহুত। এতিয়া মিলা প্ৰীতিও নাই।
সময় চেঞ্জ হৈছি যুগ চেঞ্জ হৈছি মানে আজিকালি মানে ইণ্টাৰনেটৰ যুগ যে চব ইণ্টাৰনেটে হৈ গৈছি। আগৰ দিনৰ লগত এতিয়া একো খাপ নাখায় আগৰ দিন বিলা খান ফিৰি আহিব লাগে আগৰ দিন অ আগৰ দিনবিলাখন ফিৰি আহিলে মানে
এতিয়া আৰু কত আহিব এতিয়া যিমান বেয়ায়ে হৈ যাব।
এতিয়া নাহে নাহিলেও মানে কিছুমান কিছুমান ক্ষেত্ৰ ত তাৰ মানে মনটোত কয় আৰু যে সেনেকুৱা দিন আহিলে নেক আমাৰ আৰু আৰু নেকিন মানুহ বিলাখনৰ তাৰ মানে ভালৰ ভাগত আহিবই নেকি।
আহিব।
হে আজিকালি ইণ্টাৰনেটৰ যুগ ন চব মানে মোবাইলতে মোবাইলতে ব্যস্ত টিভি চাইছে।
আজিকালিতো টিভিতো নাচাই মানুহ টিভিটোও নাচাই আগতে ভাল আছিল টিভিটোত।